ব
হেল্ল, নমস্কাৰ নমস্কাৰ নমস্কাৰ
নমস্কাৰ অ নমস চা নমচ হ'ব দে কিমান কোৱা
তোন চকে লাগি আছে
মোৰ মোৰ আৰু তিনটা আছে তোৰ পাঁচটামান যাক
অ', মোৰ আৰু এইটো গেল নহয়, আৰু দুটা-মোৰ আৰু দুট তে গে'লি, হ'ল আৰু।
কি দুটা গে'লি হ'ল আৰু?
চকলেট
তোৰ আৰু চা তোৰ আৰু হেৰিটা আছে, এই, তোৰ কেইটা আছে আৰু বেগত চকলেট?
দুটা
নহয়, তিনিটা আছে আৰু।
অ'। নহয়, এটা-এটা-এটা-এটা এনেই গেইছি এটা এনেই গেইছি।
অ' অ'।
উম, এইটো কৰিলে আৰু দুটা আছে।
তোৰ মোটামুটি তই পাঁচটামান চকলেট খা আৰু।
ইটনৰে আৰু এই ফাছ এই দুটা, এইটো খাই কিনে আৰু বাকী দুটা খাইলী আৰু মোৰ পোন্ধৰ টা হ'ব।
কাৰণ
কালি কিয় বা সে হৈ যায় চব কালি আৰু ন নতুকে হব নেকি?
মানে কি জানা, এতে ইমান ঐ বুজচা না আপি মানে বুজছানে? ইমান কৈ নাথকিবি এতে।
অ',
আমাৰ এনেই, সাধাৰণ ভাৱে আমি কথা পাতলে তাতে ক'লে হ'ল দে।
মোৰ জন্মদিন আহিল, মোৰ জন্মদিন আহিল, একেলগে, চাওঁচোন একেলগে জন্মদিন, উম, উম।
একেলগে বাৰ্থডেটো পাতো দে।
মই মাথাই মাৰছো, এইটো মই কেতিয়াবাই মাথা মাৰি থৈ দিছোঁ।
মই মানে ভাবছো, মই ক'বা পাহাৰি পাহাৰি আছো তোক।
উম, মই তোক কোৱা নাই কাৰণ, তই নাপাতব' পাৰা না, কিন্তু মই আৰু মোৰ মানুহটোৱে মাথা মাৰছিলো, একে দিনাই, আম আমাৰ তিনিটা বস্তু আৰু তোৰ এটা আমাৰ চাৰি টাৰে মিলি কেনে চাৰিটা বস্তু এক কেদিনাই চপ সেইটো মাথা মাৰছোঁ মই।
মানে ধৰ, নিজৰ নিজৰ জন্মদিনৰ দিনা, এটা এনে সৰুকে পেষ্ট্ৰি কেক এটা আনি কেনে, তাতে উইচ কৰিলে হ'ল আৰু।
সেয়েটো, সেয়ে টো আমি ধৰি লই তই, ধৰি ল তোৰ সেই দিনাই এ, এই, শাত তাৰিখে। ছৌবিছ তাৰিখে। আমি অলপমান, মোৰ মানুহটো আৰু মই অলপমান পইচা দিম, সাতটা লগত সেনকে চবকে একদম মাতি কিনে, বিবিধক ডাঙৰ পাৰ
কি ভাৱছ তই?
অ', পাৰি। তাকেতো।
এইটো কথা মোৰ মা
অ', অ', তাকো মোৰ সেই দিনে তহঁত, মোৰ সেই দিনে তহঁত আহিছ ন? অ', এতিয়া পাহাৰি আছিলো।
তেতিয়াহ'লে থাকো নে নাথাকো বা। মই কিন্তু নাথাকো যেনেই লাগছে মোৰ। তাত, পাইছা না, মন তই নকয় একদমেই ইচ নাই কিন্তু মনটোৱে নকয়। আমন তই নকয়ে
হা সটো আৰু সিহে যানিব। যোনী আমাৰ পৃথিৱীখন চলাই আছে। সেই মানুহজনে হে যানিব। উম, কি হ'ল কি নহ'ল।
কি হব? এই
কি নহ'ব তুমি নহ'লে
ৰং মানে হ'ল ৰং।
ৰং।
শিক্ষা মানে হ'ল শিক্ষা। আৰু তই মানে তই।
অহ।
আহ মই মানে মই।
অহ।
পানী খাবি?
পানী কিয়া
খা
কিয়া?
গৰমত দিন নহয় সেইটো কাৰণে খাবা দিছোঁ।
খাৱে মই ই দুনীয়াৰ মুতা লাগে মোৰ।
আহ অ' দে মুত।
ব া মুক্তি কানে আহলো ৰহ মোৰ হাগা উজই গেল। কিছা
অ'
আপি তোৰ যদি কাণত লগা হেই আছে হেল্ল'?
এ মোৰ হেডফোনটো এই খিনি জাগাত চাৰ্জ নাই।
এছ কিয়া কৰলি নো?
টো।
দি থৈ দিবি বুজছ নে? মই এতিয়া সেই লগাই কিনে কথা পাতি আছোঁ।
ফোন ডালত।
উ
নহ'লে টো মই বঢ়িয়াকে হেড ফোনত লগাই কিনে লিখ লিখা
এতিয়া দি নথই কিয়, এতিয়া দি নথই কিয়? হেল্ল'?
উম
এতিয়া দি নথয় কিয় বোলো?
অ, এ হব দে।
এতিয়া দি থো।
আ আৰু আজি তিনিটা শেষ কলি, কলি বোলে, কৰি কিনে কালি কাই কিনো হৈছে মোৰ জিভাখনত?
আজি তিনটা শেষ কৰি কিনে লাষ্টত আৰু কালি সেই কৰিব লাগিব, নতুন নাহিব?
অ, তোৰ নতুন আহিব।
উম।
দে কিবা ক, সেনকে মনে মনে নাথাকিবি।
কাগজখন ক'ত গেল?
অলপ বিচাৰ।
এখন লিখিছিলো মই।
এ হেল্ল' কালি অলপ সোনকালে আহিবিচোন।
ক'ত জাম মহাবিদ্যালয়।
বিদ্যালয়ত, মহাবিদ্যালয়, অ।
মহাবিদ্যালয়ত সোনকালকে মানে গেলি, নটা বজাতে যাব লাগব। তই, তই আহিবি সোনকালকে।
হ'ব দে মই যাম।
উঠব পাৰবি।
অ' কিয় নৰিম, সিদিনাখনে মই উঠি কিনে আগতে গেছো, চবতকে আগত।
অঁ সেই গেলি ৰ, তাৰ পিছত মই যোনদিনা গেছো, সেইদিনা তোৰ খবৰ নাই, সিদিনা মোৰ জাগা লৈছ তই, মানে কি হৈছে জানানে, তই যোনদিনা নটা বজাত গেছ সেইদিনা, মই একদম চাৰে এঘৰটাত গৈছো। আৰু মই যোনদিনা গেছো, সুন্দিনা তই, চাৰে এঘাৰটাত গেছ।
উম্, একদিন দটাই নটা বজাত যাম দে, এ, মোক বৰ জোকাই থাকে চাবিচোন। তই নৰ, তই নৰ, ময়ে আগে যাই পাম সেনকে, সেইটো কাৰণে সিদিনা মই আগে গেছো।
মই জানো ন, চকুদি একোৱে দেখা নাপাও। মোৰ আনকি, মোৰ ক লাগিলে মোৰ লগৰৰ আপাটো মোক জোকাই জানা নাই আজিকালি।
উম লবি একশ।
সঁচা মোক কি কয়, তুমি কলাও হৈছা তুমি কানাও হৈছা তুমি ভূটাও।
আৰু তুমি বোবাও।
আৰু অ কি কয় তুমিচোন এক্সপাইৰি হৈ গৈছা মানুহটো মোক সেনকে কয়।
ঠাট্টাতো চা। এতিয়া- এতিয়া মোক অলপ আগতে মানে চুটি ছবি এখন দিছিল সেইত আ আই দি যি যাই জি।
উম।
তাতে মানে দিছিল, তাতে মানে আছে লেখা আছে যি চ ইমান ধুনীয়া- ধুনীয়া ভাল ভাল কিমান ছোৱালীবোৰে লিপষ্টিকৰ এ এটা কালাৰে সিহঁতে কিজানি কি বুলি কয় বাৰ টা মান বিচাৰি পাব, মানে বেলেগ-বেলেগ কালাৰ কিন্তু গোটেকেইটা আমাৰ নজৰত এটাই মানে ল'ৰাবিলাকৰ নজৰত একে, কিন্তু মানুহ মানে ভাল পোৱা ল'ৰাটোৰ ক্ষেত্ৰত সিহঁতিকে বিচাৰি নাপায় ভাল।
কিযে মানে কি কম এইবিলাক দুখৰ কথা।
মই তোক মই তোক দিম দে সেইটো ছুটি ছবি খন।
উম। আৰু মই যে অ মই যে তোক দিছিলো তই যে চাৱা বুলি কৈছিলি
অ'।
তাৰপিছত যে আৰু তই মোক আৰু এটা চুটি ছবি দিলি আৰু সেনেকুৱা চুটি ছবি দিবি হা।
হবদে এই মোৰ তাত দুনিয়াৰ আছে।
ই তাৰ হাঁহি। কিছা। দিম দে মোৰ তাত দুুনিয়াত আছে দুুনিয়াতৰ আছে মোৰ তাত। সেনেকা মোৰ তাত শিকিলে আহি থাকে মানে। কোনটোত জানা মোৰ দুই নম্বৰ ঘতটোত আহি থাকে মানে। দুই নম্বৰ ঘততোত আহিলি। উ তই এইখিনিহে মই যে এটকেও বহুত কিবা কিবি দেখিছো।
হুম হুম হুম হুম। হব দে, দিম দে, নিশ্চয় কিয় নিদিম।
মজা লাগিব ছা মই কালি তোক দেখাম দে কিবা কিবি।
ও,
তই যেতিয়া দিলি সিখান মই কছো ই, মই ইখান চাইছোএই।
অ, মই পাছ ছয় সাতবাৰ মান চাচ্চো এটা -এটা ছবিয়ে।
ই, তই সিখন চাবিচোন মজা লাগে। মজা লাগে বুলি কৈছো আৰু এ, মই হে । ওৱে, আইতে চাছিলো আই। মানে এটা-এটা খণ্ডকে আইছিল। কোনটো বা আইছিল মই মানে এতিয়া মানে মই সেইটো বস্তু মানে মোৰ পাৰা।
কপি হচি, আৰু একবাৰ কৰ।
অ'